হেল্ল' এই গছৰত তলত বহি আছোঁ। তুমি?
মইয়ো এই তোমাৰ ভাত চাত খাই পেলাই এতিয়া অলপমান গছ তলত বহিছোঁ আৰু আমাৰ এই লেচু গছজোপা আছে যে আগফালে।
উম।
তাতে বহি আছোঁ আৰু ইমান গৰম দিছে বা।
হয়, মই জিমৰপৰা আহিছোহে, তোমাৰ কেইটা বজাত
বা ইমান দেৰিকে যে কিয়?
এই গৈছোঁ দছটা বজাত আজি।
উম, সোনকালে যাব লাগে জিমলে।
উম হু, বৰষুণটো আহি আছিলে তাৰপিছত সৰুকে এলাম বাজি থাকা গ'মেই নাপাওঁ, চাৰিবাৰ মন এলাম গমেই নাপালোঁ, শুই থাকিলোঁ। অহ' সাতটা বজাত উঠিছোঁ, চাৰে আঠটাত উঠি আকৌ গা পা ধুই তাৰপিছ দহটামান মানত ওলাই গৈ পাইছোগে।
ৰাতি চাগে বেছি মোবাইল চাই আছিলা? সেইকাৰণ টোপনিৰপৰা খাৰ নাপালা।
নাই ৰাতি মই বাৰটা বজাতে শুইছোঁ।
সোনকালে শুব লাগে জিম যোৱা যদি, ৰাতি এঘাৰটা দহটা মানত শুইয়েই যাব লাগে। তেতিয়াই টোপনিটো পূৰা হ'ব।
উম, এতিয়াৰপৰা সেইটোয়ে কৰিব লাগিব, সোনকালে শুই যাম।
উম, সোনকালে শুই শুই সোনকালে উঠিবা।
উম, সেইটোৱে কৰিব লাগিব দিয়া, উম। একেইদিন টোপনিটো বেছি হৈছে মানে। এই মাজতে মানে অলপ কষ্ট কৰি আহিলোগে যে।
অ' কি কষ্ট বা?
এই কিবা এটা কষ্ট এইবিলাক বাদ দিয়া।
অ' তাকে। এই মইয়ো তোমাৰ ভাত পানী খালোঁ। তাৰপিছতে এতিয়া আৰু তাকে বহি আছোঁ আৰু তোমাক ফোন এটা কৰিম বুলি ভাবিছিলোঁ? ভালে কৰিলা ফোন এটা কৰিলা।
উম।
বাকী মাছ চাছ মাৰা নাই?
না আজি যি ৰ'দ দিছে আৰু কালি বৰশী কাটাটো ছিঙিলে মোৰ মাছ এটাই।
এই ঠিক আছে, ভাত খালা?
এই মাত্ৰ ভাত খাই উঠি আহিছোঁ। তুমি?
মইয়ো এই ভাত খাই উঠিছোঁহে। কি বনালে তোমালোকৰ?
অ' শুনা।
হ'ম।
পঢ়া শুনা কেনে চলিছে?
ভালেই চলি আছে। বুলো কি বনাইছে তোমালোকৰ?
আমাৰ তোমাৰ হেৰি বনাইছে কচু বনাইছে নাৰিকল বুট দি পেলাই তাৰ পিছত দালি আৰু মই ডিমখিতে খালো
প্ৰ'টিন
উম
উম ঠিকে আছে আমাৰতো তোমাৰে কালি দেউেতাই হেৰি আনিছিলে মানে তোমাৰ পুথি পঢ়িবলৈ গৈছিলে যে তাৰে প্ৰসাদ আনিছিলে
উম
তাকে পাই দালি বনালে আৰু ভাতকেইটা তোমাৰ ৰাইচ কুকাৰতে বনালো
উম
হে খালো আৰু এই তোমাৰ খাবও মন নাজাই ন গৰমত ভাত খোপা
উম
উ মানে আভুক আভুক লাগি আছে ৰাতিপুৱাৰ পৰা
উম হলেও খাই ল'বা খালি পেটত নাথাকিবা এনেও বেমাৰ এতিয়া গৰমৰ দিনত এতিয়া বৰষুণ ধালি আছে বেমাৰ আহি আছে মানুহৰ
তাকেহে তোমাৰ কেনেকুৱা চলিছে পঢ়া শুনা?
মই পঢ়া শুনা এৰিলোঁ নহয় মই বাৰ আই টি আই হে লৈছোঁ।
এৰিলা নেকি? এ আইতিয়াই লৈছা?
উম
কি কৰ্চটো
মোৰ অটমোবাইল।
অটমোবাইল সেইটো কি মানে তাত কি কি থাকে মানে?
সেই মেকানিকেল ইঞ্জিনিয়াৰিং
মেকানিকেল মানে গাড়ীৰ।
হয়
ঠিকে আছে দিলাৰত কাম পাবা।
উম সেইটো কাৰণে লৈছোঁ।
উম দিলাৰৰ পইচা আছে নহয়
উ মেকানিকেল দুবছৰীয়া কৰ্চ লৈছো তোমাৰ সত্তৰ হাজাৰ টকা যাব। সত্তৰ মানে এক লাখৰ ওচৰা ওচৰি যাব।
বা তোমাৰ এতিয়া ফিজ কিমান ল'লে?
ফিজ তোমাৰ বাৰ হাজাৰ আৰু মাহে মাহ ওঠৰশকে।
মাহে মাহে ওঠৰশ ন ক্লাছ কেতিয়া পৰা জইনিং কৰিব আহিছা তোমালোকৰ?
মোৰতো এ যোৱা পৰহি পৰাই গৈ আছে কিন্তু এতিয়ালৈকে মই যাব পৰা নাই মোৰ চাৰট আৰু জোতাযোৰ আনিব অনাৰে
অ সোনকালে যাবা আকৌ ক্লাছত ক্লাছ কৰিলে তুমি আকৌ শিকিব পাৰিবা।
সোমবাৰৰ পৰা যাম আও উম
উম আকৌ বোলে সোমবাৰে আকৌ বোলে তোমাৰ অ ঢেকীয়াজুলীৰ নামঘৰ যোৱা কথা আছিলে।
চাওঁচোন বাৰু নাই আগতে ক্লাছ কৰিব কালি সকলো কালি বজাৰ পৰা আহিমগৈ কালি বজাৰ পৰা ডেছ আ আহমগৈ
উম
তাৰ পিছত ক্লাছ সোমবাৰৰ পৰা কৰিম বুলি ভাবিছোঁ।
আচ্ছা ঠিকে ভাবিছা আমাৰো তোমাৰ আগষ্টৰ পৰা খুলিব আৰু ক্লাছ
উম
তাৰপিছৰ পৰা আৰু ৰক্ষা নাই আৰু, পঢ়া পঢ়া পঢ়া। এই গৰম বন্ধ কেইদিনে ভাল লাগে আৰু।
উম।
আকৌটো খুলিলেই আৰু বেছি দিনটো নাইেই আৰু।
গৰমাহত কত কত ফুৰিব গলা?
মই তেনেকে নগলোয়ে মই ফুৰিব এতিয়া তোমাৰ খেতিও আছে যে, আমাৰতোবা খেতিৰ কাৰণে ক'তোয়ে যাব নোৱাৰোঁ।
উম। উম।
খেতিৰ পিছত তোমাৰ গুৱাহাটী যোৱা কথা আছে পৰিয়ালটো।
উম।
তাতে গুৱাহাটী মই তাকে গৈছো গুৱাহাটীত চাবলগীয়া একো নাইয়ে।
ইমান দিনে বানপান মাছ মাৰিব যোৱা যদি যোৱা সেই শেৱালি জালখন লৈ গল গ'লেই হল মাছ কেইটামান ধৰি আনিব পাৰিব।
উম।
উম।
চিতে নোপোৱা হ'ল। উম তাকে ভাবিছো এতিয়া কি বা কৰে এতিয়া তোমাৰ পথাৰত তোমাৰ ৰোৱনী বিলাক সি ইমান ৰ'দত কাম কৰি আছে, কেনেকেনো কৰিছে একেবাৰে ইমান ৰ'দত।
কি কৈছা?
ধান লগোৱা হ'ল পুৰা?
আমাৰ ধান লগৰ এতিয়ালকে মানে ৰুই আছে, ৰোৱনী লগাইছে।
আচ্ছা কেইদিন হল ৰোৱনী লগোৱা?
ৰুৱণি লগোৱা হৈছে তিনি চাৰি দিন মান।
অঁ তুমি লগাইছা নাই এইবাৰ?
মই লগাইছো সেইদিনাখন তোমাৰ পথাৰত গ'লো গৈ পেলাই ৰোৱা লগালো ত জুক এডাল লাগি আহিলে। পুৰা একদম চিঞৰি-বাখৰি নাই আৰু
উম হু।
সেইকাৰণে তোমাৰ নলও ন নগলোৱে তাৰ পিছৰ পৰা। আকৌ তোমাৰ মানে ল ৰোৱা লগাও ন, দেতাই গৈ পেলাই এই বোলে ইমান ডাঙৰ ডাঙৰকে বোলে ইমান গেফ-গেফকে দিঅ ক'ত ধান লাগিব আৰু অলপমান বোলে হেৰিকে দিবি ঘনকে দিবি। তাৰপিছত মই ঘনকে দিলে কি হয় মানে তোমাৰ কঁকাল ভাঙি ভাঙি পৰি যায়।
উম।
পিছত মানে ট্ৰাই কৰিছো আৰু।
উম। সেই কৰিবা ৰোৱা লগাব গ'লে তেল ঘঁহি যাবা ভৰিহঁতে তেতিয়া মানে জোক নুঠে।
উম, কেৰাচিন তেল।
উম।
অ' কৈছিলে উম মায়ে কৈছিলে। তেতিয়া মানে তোমাৰ জোকে বোলে গোন্ধিব নোৱাৰে মানুহৰ তেজটো।
উম। সেইটোপা নামিলে সেইটো কৰি দিবা নহ'লে আকৌ জোক উঠিব।
তাকে, সেই শেষেই হ'ল আৰু নাযাওঁ আৰু পথাৰলৈ যি ৰ'দ দিছে।
উম, ৰ'দটো আছেই বাৰু এইকেইদিন এইকেইদিন বেছি হৈছে আৰু ৰ'দটো আজি মানে একদম গোপগোপিয়া গৰম এটা মাৰি আছে বহুত।
এ নকবা আৰু মই এতিয়া তোমাৰ যোনটো আমাৰ ঠাণ্ডা ৰুম তাত বহি আছো এতিয়া। বাহিৰৰ পৰা আহি পেলাই।
উম, ঠিকে কৈছা।
তাকে, কৰ'বাত ফুৰিব যাব লাগিছিলে ন'।
এইবাৰ ক'ত যাবা আৰু। যি ৰ'দ দিছে, গৰম খনত ক'ত ওলাই যাবা।
সেয়া তোমাৰাৰে তোমাৰ যত পানী চানী পৰি থাকে তেনেকুৱা জেগাত যাব পাৰি
উম' তেনেকুৱা জেগা অৰুণাচল ফালেহে-
যাব পাৰি তোমাৰ এনেকুৱা ক'তো তো যোৱা নহয় তেনেকে তোমাৰ লগৰ খিনিও ওলালে হয়, মোৰ লগৰ খিনিও ওলালে হয়।
যাম ৰখা লেঠা কেইটা শেষ কৰিম আৰু লেঠা বোৰ ধেৰ আছে এই বাৰ
তাকেহে অও' মানে ক'তো যোৱাই নহয় জানা, আমাৰ চামাৰ ভেকেচন এনেই যায়গে। একমাহ, দুই মাহ।
চবৰেই তেনেকৈ উম
এনেই মোৰ তোমাৰ লগৰ বিলাকে চবেই ঘূৰি পুকি আহিলে তোমাৰ মোবিও চালে মই এতিয়ালৈকে মুভি এখনো চাব পোৱা নাই
অ মোবাইল চাব পাৰা নাই মোবাইলত চাবা আকৌ
মোবাইলট চাই ভাল নালাগে অও' তোমাৰ থিয়েটাৰত চাই পেলাই বা চিনেমা হলত চাই পেলাই যিটো ভাল লাগে। পপকৰ্ন খাই খায় এনেকা মানে বহি লৈ চাই এনেকা তোমাৰ মোবাইলত চাই ইমান এটা ভাল নালাগে
আতচ্ছা।
উম উম তুমি চালা
মই মানে এই মোবাইলতে চালো মই নতুন চিনেমাগেখন।
উম মই তোমাৰ তেনেকে ধামাল ফৰ খন চালো
উম
সেয়াই চালো আৰু তাৰপিছত তোমাৰ কাৰ্টুন কেইটামান আহিছিলে মানে এনিমেচন আহিছিলে সেয়া চালো হনুমান। ভেগা মুভিচত।
উম, ঠিকে কৈছা।
উম কিনো কৰিবা এই গৰমত একো মানে কাম চাম কৰিব মনো নাযায় ঘৰখন চেদেলি- ভেদেলি হৈ আছে। তাকে ঠিক কৰিব পৰাই নাই একেবাৰে তোমাৰ খেতি হোৱাৰ পিছতহে কৰিম আৰু।
উম সন্ধিয়াখন আকৌ ক'ৰবাত ওলাই যাবা নেকি
সন্ধিয়া।
উম।
এ ওলাবলৈ মনে নাযায় আউ ক'তনো যাবা কোৱা ঘৰতো সোমাই থাকিবই মন যায় অকল, ঘৰতেই।
অ',
ক'তো যাবয়ে মন নোযোৱা হ'ল মোৰ ঘৰৰ পৰা ওলাই।
অ, ঠিকে আছে।
উম। ক'তনো যাবা কোৱাচোন যাবলে আমাৰ ইয়াত তেজপুৰত জেগায়ে নাই ঘূৰি ঘূৰি মানে জেগা শেষ। কয় গৈছে।
আচ্ছা।
পাৰ্ক এখন আছে আৰু ছেকেণ্ড গেটখন আছে বামুণী হিলচ আছে সেয়া গৈয়ে থাকো। মানে আগতে ইমানে গ'লো এতিয়া মানে তোমাৰ যাব মন নোযোৱা হৈ গৈছে আৰু এনেকা জেগা লাগে যত মানে তুমি দেখিয়ে পোৱা নাই আজিলৈকে।
উম তেজপুৰ খনৰ নাম, তেজপুৰ কেনেকে পৰিলে জানা নেকি?
জানো, তেজেৰে বৈ গৈছিলে যুদ্ধত।
আচ্ছা কোনটো ৰজাৰ দিনত আছিলে কোৱাচোন?
আহোম
উমহু, ৰজাজনৰ নাম ৰজাজনৰ নাম
ৰজাজনৰ নাম তোমাৰ নাজানো।
অঁ হেৰি কি বুলি কয় কিবা এটা সিংহ আছিলে।
উম।
নামতো পাহৰিলো নহয়, ৰুদ্ৰ সিং এ নহয় নহয়। কিবা এটা সিংহ আছিলে পাহৰিলো।
উম, সেয়াই পঢ়িছা মানে ন সৰুতে।
এটা চাউলুং চুকাফা আছিলে, আৰু এটা আছিলে অ জানো কি আছিলে পাহৰিলো, কিবা এটা সিংহ আছিলে খালি।
উম এনেকে পাহৰিলে কেনেকে হব।
তুমি আছা নহয় মনত পেলাই দিবলে।
তাকেই মোৰ নিজৰে মনত নাথাকে, মই নাজানো কাৰণে তোমাক সুধিছো আক।
ময়ো পাহৰিলো, আকৌ কৈছো তো সিংহ বুলি।
আহ, আ টাইটেলটো ক'লে নহ'ব নহয়, ফোল নেইমটো লাগিব ন। তোমাৰ এনেকে বাহে, মই নাজানো সেইটো কাৰণে মই তোমাক সুধিছো।
ৰামসিংহ হ'বলা।
নহয় নহয়।
নহয় নেকি?
নহয়।
তুমি তেনেকে পিছত। তোমাক ধৰা নামটো সুধিছে, ছাৰ মোৰ নামটো নাজানো মই টাইটেলটো কম, টাইটেলটো কলে হ'ব জানো।
সেইটোৱেতো নামটোৱেটো পাহৰি থাকিলো ন, নামতটো পাহৰি গ'লে এতিয়া উম মনত পেলাই আছো পেটত আছে মুখত তাই মানে মনত আছে।
উম, সেইকাৰণে বাদাম খাবা অলপ ঠিকছে, তেতিয়া মনত থাকিব কথাবোৰ।
উম তাকেহে। অঁ আমাৰ ইয়াত হিষ্টৰিকেল প্লেচ আছে কিন্তু ইমানো নাই তোমাৰ। শিৱ শিৱসাগৰত বহুত আছে।
উম তেনেকে ৰংঘৰ, কাৰেংঘৰ।
অঁ তাত আপাৰ আছামত মানে বহুত আছে তোমাৰ চাবলগীয়া বস্তু।
উম।
ভালে লাগে বাৰু তাত, শিৱ শিৱসাগৰ মই দুবাৰ গ'লো কিন্তু এবাৰো ভালকে চাবলে নহ'ল। তোমাৰ মানে গৈ গ্ৰুপত গ'লে কি হয় মানে মানুহ বিলাক ইফালে সিফালে গুচি যায় তলৌ তলৌকে।
মই আজিলেকে এবাৰো যোৱা নাই যাব লাগিব এদিন ৰখা।
অঁ, গলে মোকো কলো কবাচোন ময়ো যাম। তেনেকে ঘূৰা পকাটো নহয় আৰু লগৰ খিনিকে যাওঁ।
উম যাব লাগিব এদিন ৰখা গৈ অলপ ঘূৰিম। ফুৰি আহিব লাগিব দিয়া
উম
এনেও আমাৰ এইটো অসমীয়া
হা
অসমীয়া কালচাৰটোৰ বিষয়ে অলপ জানিব লাগে ভালকে।
ভাল ভাল তাকেহে আকৌ তোমাৰ জয়মতী পথাৰখন য'ত মানে জয়মতীক হেৰি কৰিছিলে শাস্তি দিছিলে।
উম
এইবিলাক জেৰেঙা পথাৰ নেকি।
উম।
উম এইবিলাক চাবলগীয়া জাগা এইবোৰ এতিয়া যোৱা নহয় আৰু এতিয়া মাহতৰ সময় নাপায় ন এতিয়া অকলে অকলে নো কাৰ লগতনো যাম আৰু তেনেকুৱা নাযায়ে আমাৰ গাঁৱৰ কোনো আমি উলিয়ালেহে ওলোৱা আৰু এবাৰ তোমাৰ হেৰি গৈছিলো
ক'ত
এই তোমাৰ-